হেল্ল'। এ আহা নাই। মই তোক কিবা দিছো। সেউজীয়া সেউজীয়া সেইটোকৰত
অ কিয় বা? দেচোন, এইবাৰ ইটো কৰি উঠি কিনে তই তোৰ পৰা কৰবি।
ৰহচোন!
মই তোক দিছো দে, চাচোন।
অ' এইটো আহে দে এইবাৰ আহিব নে? দ্বিতীয়বাৰ কৰিলে আহিব দে।
আহিব?
অ, হেই মোত তাতো আহিছিল এইটো
অ লো
মাজে মাজে হয়ে এইটো।
আহ উম নাই। অ মোৰ আজি এটা কান্দ হৈছি গেছত সেই কৰিব যাওঁতে শুংবা যাওঁতে আগৰ চুলি কেইডাল পুৰি গেছি।
গেছত তই গেছত সোমাবা গেছা
সোমাবা জা নাই শুংবা গেছো।
অ শুঙিবা গেছা। এ তই কত আছানো তাতে গুছি আছো। মানে মোৰ মাততো তোৰ তাত শুনা পাই আছো মই।
ৰা চাউন্ত টো কমাই লও এইবাৰ।
অ' হেল্ল' হেল্ল' অছি দে
উ চাউন্ততো এইবাৰ আৰু শুনিছ নেকি?
নাই নাই।
শুনা নাই?
নাই নাই।
অ' দে ঠিকে আছে। সকাৰত দিয়া অপচনতটো নাই নহয় এই মানে
অ' বৰ বেয়া, উম। বেয়া নহলেবা মই সেইটোতে দি কিনে কথা পাতিম।
অঁ। কি কৰিছ?
মই খৰ হাৰি দি আছোঁ ৰ
অ' হাৰ।
মই ভাবি আছো তই বঢ়িয় কে আহিবি।
স মোৰ মস্ত ভিলা লাগছে হাতৰ ত বেছ ন আছে
উম।
এ চুলি কেইডাল যে সেই হ'ল অলপমান কাটি দিম ৰ আগটো।
অ দিবি।
শকত থব
ময় দিবা লাগিব ৰ দীঘল হৈছে আগৰ চুলি কেইটা।
অ মোন দীঘল হৈছে মই অলপমান পিছৰ খিনি কাটছোহে।
ই সেই তাইকে আইবে। মই দিবা লাগবো ৰ, অ মই বোলো দিবা লাগবো। অ।
গম গম পোৱা নাই নে? মই অলপ কাটিছো এইতান আৰু অলপমান কাটি দিম ৰ।
অ', দিবি। অ', কালি আছে ন' কেইটাট যাবি?
কালি কেইটাত আছিল, শ্ৰেণী।
ন'টাৰ পা আছে পায়।
অ', চাও কেইটাত যাওঁ ন'টাটে গেলি ত' ভালে।
অ', ন'টা যাব পাৰি।
চবতে আতে ঘুমে ঘুমে।
আপা উঠাই নাই?
হয়।
উঠে দিলা?
মাৰখাম।
গ'লে মোক
কি?
নাম কাৰচিলোঁ মই।
কি হ'ব, নকইবি।
মোৰ নিজন, মোৰে।
কেনেকে অ অ আ আ
মানে সেই সিহঁতৰ তাত থৈ আহোঁ বুলি
ঠিকেই আছে দেহাত অলমান কালি
হম, কি, হয় নেকি? নৰি নহয় কাৰ ব
সেয়েতো।
এ মোক বগাই মেচেজ, এইচ চেচ, বগাই চিঠি দিছিল মোক।
অ'। অ, কি বুলি?
এনেকে দিছিল। অ তই মোক নামাতবি তই বুজিছা না, তই মোক নামাতবি, মই কৈছো কিয় এ, সি কৈছি এনেই নামাত বি
এইও কিবা কথা
মানে যোৱা কালি ৰাতি মোক কৈছিল, বাহ ব্যস্ত মানুহ আৰু মই সেইটো মানে চিঠি খান মানে চাৱাই নাছিলো। এ ইটান অলপ আগত জাচ চালো, চাই কিনে মানে মোৰো মোৰ পৰাও মই চিত
অ', তো খান কাজিয়ে কৈছিল।
আহ।
হ তই মানে সি মোক কছি আৰু নামাতবি তই মোক।
কি হ'ব
উম। এ তই ক'ত আছ নু, মাতটো আহা নাই।
এইবাৰ
এইবাৰ, উম
অঁ ক ক কিবা ক শুন চনে হেল্ল'